হেল্ল' অ শুনিছো।
অ এই তোমাক বহুত দিন পিছত কল কৰিলো ৰ'বা।
অ গম পাইছোঁ।
অ পিছে ক'ত কাম কৰি আছা?
ৰিলায়েন্সতে কাম কৰি আছো মই ৰিলায়েন্স
আচ্ছা তাতে কি কৰিব লাগে নো?
তাতে সেই এইটো পিছে পেকেজিং এ হয় বোলো মানে তাতে
তোমালোকৰ মানে কামটো কি মই মানে তোমাৰ কাম বিচাৰি আছিলো। তাৰ কাৰণে মই ফোন কৰিলো ৰ'বা তোমালোকৰ কামটো কেনেকুৱা নো।
আমি মানে সেই বলো অ উম! অৰ্ডাৰ চৰ্ডাৰ বোলো কৰি দিয়ে মানুহ বিলাকে অকল পেক কৰি কিনে দিলে হ'ল।
আচ্ছা চেলাৰী কিমান পোৱা?
চেলেৰী সেই পাওঁ থাৰ্টিন কে পাওঁ থাৰ্টিন।
থাৰ্টিন?
উম থাৰ্টিন।
তোমালোকৰ তাতে কি কি বস্তু বিকে?
তাতে পাবা তুমি এনেকুৱা সেইবিলাক কৰ্ণফ্লেক্সৰ বস্তু আৰু চেম্পু। এইবিলাক মানে চব পায় মানে ঘৰত মানে যি যি ইউজ কৰে আৰু বস্তু চব পায় আৰু এনেকুৱা।
ধৰা মই যদি পাৰিম নে?
অ অ অ।
মই কেনেক ল'ম মানে তোমাৰ এ কিবাটো থাকিব নহয়, ডাইৰেক্ট এইটো তোমাৰ কি ষ্টৰত আহি কিনিব লাগে নিকি?
অ এ তেনেকুৱা হয়।
তাৰ তোমাৰ মই মানে এতিয়া এপো এটা আছো ন, জিঅ' মাৰ্ট বুলি, সেইটোতো চাগে মই দিব পাৰিম ন?
অ', অ', অ', তাতে বোলো, পাৰে মানে।
আচ্ছা, এপটো কি তোমাৰ প্লেষ্ট'ৰত পাম নে, জিঅ'মাৰ্ট বুলি মাৰিলে হ'ব ন।
উম, উম, উম! অ', অ', তাতে বোলো পাবা তুমি।
আৰু কিবা শুনিছিলো ৰ'বা তোমালোকৰ তাত, কিবা কমদামত বস্তু দিয়ে বোলে, কিবা মাকডান নেকি এনেকুৱা।
কমদামত অ', পাই যাবা বোলো, এই-এইবিলাক এই মাকডাউন টাইপ হয় আৰু মানে যোনবিলাক বস্তু, কিবা এইটো মানে দুইদিন তিনিদিনৰ ঘৰত যায় নে, বোলো। নে্চ পাৰি, চব মানে সেই বিলাক দি দিয়ে মানে।
হয়টো তোমাৰ
এনেকুৱা ল' প্ৰাইজত দি দিয়ে আৰু, অ', ল' প্ৰাইজত দি দিয়ে এনেকুৱা কম দামত।
কিমানমান কম দামত দিয়ে, এইবিলাক বস্তু?
এইবিলাক বস্তু তোমাৰ, কিমান মান হ'ব আ, জৰহি সত্তৰ টকীয়া বস্তু হয়, এএ আ, এইবিলাক তোমাৰ হ'ব এই আহ মানে, থা-থাৰ্টি থাৰ্টি এ-এনেকা দি দি দিয়ে, এইবিলাক বিশ টকা ত্ৰিশ টকা দি দিয়ে এনেকা।
অ' ঠিকে আছে দিয়া, মই মানে এইকণত, এ শুনাচোন ক'ৰবাত আমি ক'ৰবাত ফুৰিব যাওঁ ব'লা নহ'লে, দেন যাবা।
অ', অ', পাৰা যায় বোলো, যিহে আৰু যিহে গৰম দি আছে ন, এইকেইদিন।
কি ক'লা, শুনা শব্দ পোৱা নাই, কি ক'লা।
উম। মানে যিহে বোলো গগ মানে, গৰম দিছে মানে দিছে ন, বোলো পৰা যায়, যাবৰ কাৰণে বোলো ক'বাত ক'বাত। এনেকা খামৰেঙা চাইদ, এই পিলিংগটা, শ্বিলং।
হেল্ল'!
অ', !
হেল্ল', হেল্ল'?
হেল্ল', কোৱাচোন।
তোমাৰ চাউণ্ডটো আহ নাই অ'।
হেল্ল'?
তোমাৰ চাউণ্ডডটোৱে অহা নাই।
অ', কোৱাচোন কোৱা, হেল্ল' শুনিছা।
হেল্ল', হেল্ল'।
অ', হেল্ল'।
হেল্ল'?
হেল্ল'? কি এ।